অহ, শুনি আছোঁ। কি কৰি আছা?
অ', আছোঁ ৰ'বা এনে, তুমি কি কৰি আছা?
আচ্ছা ভাত পানী খোৱা হ'ল?
ভাত বনাই বাৰু তুমি।
খালোঁ, খালোঁ, কি দি খালা আজি?
আজি তোমাৰ মাংস তাৰপিছত আলু পিটিকা।
মাংস সৰ লগত আলু পিটিকা।
অ', মাংস আলু পিটিকা খাই ভাল লাগে।
অ', আত্ছা।
তুমি পিছে কি দি খালা?
মই আজি পুৰা ফুল ভেজ থালি খাইছোঁ, নিৰামিষ। পনীৰ চবজ চব্জি, ভাত, চাটনি।
অ', আজি বৃহস্পতিবাৰ নিৰামিষ থাকে ন'।
অ', আজি বৃহস্পতিবাৰ। অ', বাকী ফোন ফোন এনে কৰিছিলা চাগে?
ফোন নহয় এনেই মাৰিছিলো বোলো খবৰ খাতি লওঁ। কি কৰি আছা? ঘৰৰ খবৰ কেনে খুৰা খুৰীহঁত?
ভাল, ভাল, ভাল তোমাৰ লগৰ ভাল খুৰা খুৰীহতঁ? টা
ভালেই। তোমাটো ভণ্টি দুজনী আছিলে ন'?
অ', আছে।
তাই কোন ক্লাছত পালেগে সিহঁত এইবাৰ?
অ', ধেৰি এজনী ডিগ্ৰী কৰি আছে আৰু এ এজনী ক্লাছ নাইন পাইছেগে আৰু।
হেল্ল' অ', তুমি এতিয়া কিবা কৰি আছা নেকি?
অ', মই সৰু এ, ইয়াতে ঘৰৰ ওচৰতে প্ৰাইভেটত মানে কৰি আছো আৰু। অ', তুমি পিছে? কি কৰি আছা এতিয়া?
মই, ময়ো এনেকে সৰু-সুৰা আৰু কিবা এটাহ। চলি থাকিব পাৰাকে।
কেনেকুৱা ধৰণৰ হ'লেও?
এই চেলচৰ।
অ', অ, ৰ'বাচোন চেলচ বুলি কওঁতে হেৰি কিবা তুমি অলপমান কিবা ফোন চোনৰ বিষয়ে জানা নেকি?
অ', ফোন মানে মোৰ ফোনৰে দিয়া দোকান আছে।
অ', ফোনৰে নেকি? আচ্ছা মানে মই মানে মোৰ মানে সেই ইটো ফোন মানে অলপমান প্ৰব্লেম দিছে মানে, অকনমান বেয়া হৈছে। তোমাৰ ডিচপ্লে খন ভাঙিছে। তাৰপিছত তোমাৰ ষ্টৰেজ চিচ ষ্টৰেজো ভৰি গৈছে ন'? সেইকাৰণে মানে তোমাৰ মই ভাবি আছিলোঁ আৰু ফোন এটা লম বুলি মানে অলপ বাজেটৰ ভিতৰত ভাল। ফোন কি পোৱা যাব বাৰু?
আ, আগতে তুমি কি ফোন ইউছ কৰি আছা?
অ', মাগৰটো মোৰ আছিলে ৰিয়েল মি নাইন।
ৰিয়েল মি নাইন নহ? তে ৰিয়েল মি নাইন লৈছিলা যদি ৰেম ৰম কিমান আছিলে?
এ দিন হ'ল ন কিনা সেইটো তোমাৰ তেতিয়া কোন
আচ্ছা ৰেমম আৰু ৰিয়েলমি নাইন টো তোমাৰ হেৰি হ'ল ন এতিয়া এনড্ৰইড ভাৰ্চনটো শেষ হৈ গ'ল। ৰিয়েলমি নাইনটো তোমাৰ দিন হৈছে বাৰু ওলোৱা এইটো
দিন হ'ল হ'ল পাঁচ বছৰ মান হ'ল উম।
এনড্ৰইড ভাৰ্চনটো চাগে নাইকিয়া হ'ল চ' তোমাৰ এই ফোনটো মানে ধৰে আৰু এনড্ৰইড ভাৰ্চনটো ওপৰতে ফোনটো চলি থাকে।
অ', মানে অ', ভাবিছোঁ আৰু যদি বাজেট মিলে আৰু।
উ বাজেট মিলে মানে ভাল-ভাল ফোন আহিছে। ল'ব পাৰা কিন্তু প্ৰাইচটো এইকেইদিন অলপ বাঢ়ি আছে।
বাঢ়ি আছে নেকি কিয় বাৰু?
ইৰাণৰ লগত ওৱাৰ হৈছিল যে।
অ', সেইকাৰণে কি চব বস্তুৰে বাঢ়িছে নেকি?
ইলেক্ট্ৰনিক্ছ প্ৰডাক্টত তোমাৰ দাম বাঢ়ি আছে।
অ', আতচ্ছা বৰ বেয়া দিনত পৰিলে এনে তোমাৰ কি? কেনেকোৱা ৰেঞ্জ মানত আহিব? অলপ, অলপ ভাল, শুনাৰো ধৰি লওঁক ফটো চটো ভাল উঠা। হা কি? কৈছা হা
হা হা কি কৈছা? তোমাৰ মাতো অকনমান ফাটি ফাটি আহিছে।
যোনবিলাকৰে তোমাৰ ফিফটিন থাউজেণ্ মানত পোৱা ফোনবিলাক এতিয়া ধৰি লোৱা তোমাৰ টুৱেন্টি থাউজেণ্ড হ'ব মানে ফাইভ থাউজেণ্ড মান বাঢ়ি গৈছে আৰু।
আতছা বহুত বাঢ়িলেচোন।
উম, আগতে ৰিয়েলমি চলাইছে যদি মি ৰিয়েলমিয়ে ল'ব পাৰা।
অ', মানে এবাৰ ৰিয়েলমি চলালো ন এতিয়া নতুন, নতুন কিবা এটা মানে বেলেগ বেলেগ এটা মানে চলাব মন আৰু কাৰণ ঘৰত দুটাকে ৰিয়েলমি ফোন আছে।
ঘৰত আছে নেকি ৰিয়েলমি ফোন?
অ', আছে সেইকাৰণে এবাৰ।
ছেম ছেমচাঙৰ ল'ব পাৰা এছ চিৰিজ
এছ চিৰিজটো এতিয়াটো চাগে টুৱেণ্টি ফাইভ টুৱেণ্টি ছিক্সে চলি আছে।
না না এছ চিজৰ তোমাৰ অ', টুৱেণ্টি ফাইভ আৰু টুৱেটি চিক্স অ', এই দুটা ভেৰিয়েণ্ট চলি আছে।
অ', টুৱেণ্টি ফাইভটো কেনেকুৱা?
টুৱেণ্টি ফাইভ তোমাৰ ইন লাইক প্ৰচেছাৰ স্নেপ ড্ৰেগন ভাল পাবা চলাই স্পীড হয়, মোবাইলটো। আৰু ৰেমৰম তোমাৰ ষ্টাৰটিং ৰেনচটো তোমাৰ এইটি উৱান থাউজেণ্ড এচ টুৱেণ্টি ফাইভটো।
ষ্টাৰ্টিং?
উম।
আৰু যদি মই ব আজি কালিটো ফাইনেন্স কৰিব পাৰে।
ফাইনেন্স অ', ফাইনেন্সৰ তোমাৰ সুবিধা আছে নৌ কষ্ঠ ই এম আইত আহি যাব।
নৌ কষ্ঠ ই এম আইট আহে নেকি?
উম ইণ্টাৰেষ্ট নাই তোমাৰ খালি প্ৰচেচিং অলপ আহে আৰু। তোমাৰ থাউজেণ্ড মানৰ ভিতৰত আহে প্ৰচেচিং ফ্ৰিজ।
আচ্ছা যদি মই সেইটো ল'ব বিচাৰো তে তেতিয়া হ'লে মানে, কিবা তোমাৰ ডাউন পেমেন্ট কিমান মান পৰিব?
হো হো হো হো ডাউন পেমেন্ট তোমাৰ, তাতে চিভিলৰ ওপৰত ডিপেন্ট কৰি কেনে ডাউন পেমেন্ট আহিব।
উম, হ'লেও মানে তোমাৰ সেইটো সেইটো কোনটো ফাইনেন দিব চেমচাঙে দিব নে নে বাজাজে দিব?
নাই বাজাজৰ পৰা তুমি কৰিব পাৰা সেইতো বাজাজত খালি ইন্টাৰেষ্ট ৰেটটো অলপ বেছি হয়। খালি চেমচাংৰ তোমাৰ নিজৰ এপ আছে মানে, চৌলাফাইনেন্স আৰু ডিএমাইফাইনেন্স।
অ', নহয় মানে কিবা মাজতে মই এনেকে মোৰ ফ্ৰেণ্ডৰ কাৰণে কিবা এটা ফোন ল'ব বিচাৰিছিলো মানে, মে বি এছ টুৱেণ্টি ফ'ৰ আছিলে নেকি। মানে হ'ল আৰু দিন তেতিয়া মানে ক শুনিছিলোঁ কিবা ছেমছাং ফাইনেন্সৰ আণ্ডাৰত এছ চিৰিছ কিটা নাহে বুলি শুনিছিলো
নাই তোমাৰ এই এছ টুয়েন্টি ফৰটো অফ হৈ গৈছিলে ন' ডিচকন্টিনিউ মানে দিষ্ট্ৰিবিউটৰত যোনকেইটা ভেৰিয়েণ্ট এভেইলেভেল পাবা সেইকেইটাৰ ওপৰত হে ফাইনেন্স ও হয় এছ টুয়েন্টি ফৰটো তোমাৰ দিষ্ট্ৰিবিউটৰত দিছ কন্টিনিউ কৰি দিছিলে যিহেতু তোমাৰ এছ টুয়েন্টি ফাইভ লঞ্চ হৈছিলে সেইটো কাৰণে মানে তোমাৰ ডিচকণ্টিনিউ কৰি দিয়াৰ কাৰণে মানে তোমাৰ ফাইনেন্সত এভেইলেভেল নাছিলে
আচ্ছা
উম
এতিয়া এতিয়া মানে তোমাৰ এছ টুয়েন্টি ফ'ৰটো যদি কি টুয়েণ্টি ফাইভ। সেইটো এ সেইটো যদি মই কিনিব বিচাৰো, তেতিয়া হ'লে মানে ডাউন পেমেন্টটো কিমান মান আহিব বাৰু? আইডিয়া আৰু এটা এটা মানে মিনিমাম আৰু মানে, মেক্সিমাম
মেক্সিমাম মানে ডাউন পেমেন্টৰ ওপৰত আৰু এটা কথা তোমাৰ কোনটো ভেৰিয়েণ্ট বা লোৱা, তাতে আছে তোমাৰ টুয়েলভ জিবি আৰু ওৱান টুৱেণ্টি এইট ৰেম ৰম। প্লাছ তোমাৰ টুৱেল্ভ জি বি ছিক্স আছে আৰু টুৱেল্ভ পাঁচশ বাৰ। হিচাপত মানে তোমাৰ টো হিচাপত প্ৰাইচটো বেছি হ'ব, এতিয়া মানে
আতচ্ছা টুৱেলভ, টুৱেলভ টুৱে টু ফিফটি ছিক্সটো কিমান হ'ব?
টুৱেলভ টু ফিফটি ছিক্স হ'লে, তোমাৰ নাইনটি নাইনটি থাউজেণ্ড আৰু। তোমাৰ এ নাইনটি থাউজেণ্ড।
টো তেতিয়াহ'লে
ডাউন পেমেন্ট তোমাৰ বহুত মানে নহয়, তোমাৰ হেৰি হয় যদি তোমাৰ চিবিলটো চেভেন ফৰ্টি প্লাছ থাকে তে তোমাৰ আণ্ডাৰ টেন থাউজণ্ড মানৰ ভিতৰত ডাউন পেমেণ্ট আহি যাব
হয় নেকি?
উম।
ইমান কমত আহি যায়
অ', মানে এইটো তোমাৰ এ আনচিকিউৰ্ড লোন হয়, চলা আৰু ডি এমই সিহঁতে মানে চিভিলৰ ওপৰত ডিপেন্ড কৰি কিনে লোন দিয়ে ৰিক্স
নহয়, অ', মানে কি এনেইতো মই শুনিছিলো বাজাজ ফাইনেন্সত ফৰ্টি পাৰচেন্ট দিব লাগে বুলি।
অ', বাজাজত তোমাৰ ফৰ্টি পাৰ্চেণ্ট দিবই লাগিব সেইটো ফিক্স মানে আউ। যদিহে তোমাৰ আগতে বাজাজত একজিষ্ট কাষ্টমাৰ নহয় য'ত যদি তুমি বাজাজত একজিষ্টিং কাষ্টমাৰ হয়, তেতিয়া তোমাৰ ধৰি লোৱা জিৰ'টো ওলাই যাব যদিহে লিমিট থাকে ধৰি লোৱা। ডেৰলাখ
অ', মানে অ', অ', অ', ম মই মানে ৰিচেন্টলি, ৰিচেন্টলি মানে তোমাৰ ওৱান ইয়েৰ মান জুলাইলৈ ওৱান ইয়েৰ কমপ্লিট হ'ব আৰু। ভন্টিয়ে এটা ম'বাইল লৈছে ছিলে বাত ফোনটো মানে দেউতাই, দেউতাই পেমেন্ট কৰিছিলে বাত লৈ দিছিলে। লে মানে মোৰ নামত। ছেমচাঙৰে আছিলে। ফাইনেন্স টো মোৰ নামতে আছিলে। বস্তুটো তোমাৰ আ, মানে হেৰি শেষ হোৱাৰ আগত কি কয় ই এম আই মানে যেতিয়ালৈকে মাৰ্চ লৈকে আছিলে ডিচেম্বৰ মানতে মাৰি দিয়া গ'ল। কিন্তু বস্তু কি হ'ল ডিচেম্বৰ মানত আমাৰ মানে মই মানে পাহৰি গ'লো যে ই এম আই দিবলগীয়া আছিলে আৰু মোৰ বেংকৰ কিবা প্ৰব্লেমৰ কাৰণে প্ৰচেছটো মানে অফলাইন গুচি গৈছিলে, সেইকাৰণে মানে কিবা এদিন লেট হৈ যোৱাৰ কাৰণে ফাইন ভৰিবলগীয়া হৈছিলে ছিস্ক হানড্রেদ ছামথিং চাগে। ত' তাৰপিছত কিন্তু মাৰি দিয়া গ'ল, মানে সময় সেইদিনাখনে মানে কিবা ভুলবশতঃ এদিনে লেট হৈছিলে। আৰু তোমাৰ মাৰি দিয়া গ'ল ধৰি লোৱা তিনি চাৰি মাহ মানৰ আগতে মাৰি দিয়া গ'ল মানে লোনটো। মাৰ্চ লৈ আছিলে তাৰ আগতে মাৰি সেইটোৱে কিবা প্ৰভাৱ পেলাব নেকি যদি মই আকৌ ছেমচাং ফাইনেন্স যাব বিচাৰো?
তেনেকে হ'লে কমি যায় কিন্তু এইটো চ'লাত বা ডি এম আইত যদি কৰা আছে এইটো আনচিকিয়ড লোন হয় এইটো চিভিলটো তোমাৰ এফেক্ট নপৰে ল'ব পাৰিবা আকৌ। ডি এম আই, চলাতে ল'ব পাৰিবা।
আচ্ছা। ত' এতিয়া মই চাপ'জ ধৰি লোৱা অ', মানে কি ধৰি লোৱা এবাৰ লৈ থৈছো ন'
অ' এইটো এন অ' চিটো উলিয়ালা নে নাই? এন অ'চি টো।
অ', উলিয়াই দিলে বাৰু।
এন অ' চি উলিয়াই দিব ন'। তে পাৰিবা ল'বলৈ
নহয়, মানে সেইটো সেইটোৱেই মোক অকণমান মানে এইটো যিহেতু সিহঁতৰ তাত লৈ থৈছোঁ। এদিন কিবা ভুলবশত হৈছে, আৰু তাৰ পিছটো মানে মোৰ লোনটো সময়তকৈ আগত মাৰি দিয়া গৈছে। গতিকে এতিয়া নেক্সট টাইম ল'ব বিচাৰিলে সেইটোয়ে অকনমান কিবা এটা বেনিফিটচ দিবনে?
ইফেক্ট নপৰেটো। তোমাৰ এন, অ, চি টো যত যদি উলিওৱা হৈ গ'ল তে তুমি ল'লে মানে লোন ক্ল'জ হোৱা ডেটটোলৈকে হে চাই। এনেই ধৰি লোৱা, তোমাৰ লোনতটো চলি থাকিলে তুমি লোন আকৌ ল'বলৈ নোৱাৰিবা চেমচাঙৰ পৰা।
অ'।
অলৰেডি ক্ল'জ হৈছে তুমি আকৌ ল'বলৈ পাৰিবা।
আতচ্ছা, ত' ডাউন পেমেণ্টটো ডাউনপেমেণ্টটো যদি বহুত কম আহি যায়, তেতিয়া হ'লে চাগে ই এম আই টো বহুত আহি যাব।
ভালকে কোৱা তোমাৰ নেটৱৰ্ক অলপ বেয়া হৈছ
অ', আতচ্ছা আতচ্ছা। যদি মানে ডাউন পেমেণ্টটো যদি বহুত কম আহি যায়, এতিয়া ধৰি লোৱা তুমি ক'লা নাইনটি বাৰু, ধৰি লোৱা এইট্টি থাউজেণ্ডৰ মোবাইলটোত যদি দচ টেন টু ফিফ্টিন থাউজেণ্ড ডাউন পেমেণ্ট আহি যায়, তেতিয়া হ'লেতো উ, ই এম আই টো চাগে মানথ বুহুত পৰিব।
অ', ই এম আইটো তোমাৰ অ', বেছিকে আহি যাব, তোমাৰ খালি স্কিম পাবা টুৱেণ্টি ফ'ৰ মান্থছলৈকে থাকিব, তাতকৈ বেছি নাথাকে।
অ'।
নহলে যদি ভাবা বোলে ডাউন পে'মেণ্ট অলপ দিম। তুমি নিজে যদি ভাবা, বোলে ডাউন পে'মেণ্ট মই ইমানখিনিমান দিব পাৰোঁ, দছত তকে ওপৰত যদি দিব বিচৰা। ই এম আইটো যদি অলপ কমাই ল'ব বিচৰা, তেনেকে কৰিব পাৰিবা অ', পাৰিবা। এইটো অপচনটো আছে মানে।
এনে মানে ফোন এক্সেঞ্জ কৰা অপশচন আছে নেকি?
অ', ফোন এক্সেঞ্জ কৰিব পাৰিবা। এইটো এভেইলেবল আছে বাৰু। অ', তাতে হৈ যাব।
অ', আত্ছা মই চাপজ ধৰ এতিয়া মই বাৰু আগতে চেমচাং এটাই লৈ থৈছিলো। কিন্তু যদি মই ভাবো যে, ধৰি লোৱা মোৰ। মানে ধৰি লোৱা, চাপজ বেলেগ এটা মানে স্মাৰ্ট ফোন এক্সচেঞ্জ আৰু চামচ সাংটো ৰাখিব বিচাৰো। ধৰিলুৱা বেলেগ এটা আছে ঘৰত সেইটো এক্সচেঞ্জ কৰিব বিচাৰো। এতিয়া পাৰি নে নোৱাৰি?